হেল্ল'।
কি কৰি আছা।
উম বহি আছো তুমি।
মইও বহি আছো। ঘৰত আছা
ঘৰতে আছো তুমি ক'ত আছা।
ময়ো ঘৰত বহি আছোঁ
ৰুমতে আছে
অ, ৰুমত।
অ খাইছো তুমি খাইছা।
হয় খাইছো। এনেকে সদায় ৰুমতে থাকা নে ফুৰিব যোৱা।
যাও ফুৰিব যাও মাজে মাজে
তুমি ভ্ৰমণ কৰি ভাল পোৱা
মন ভাল লাগে সহায় কৰিব লাগে
হয় ভ্ৰমণ কৰিলে দূৰ দূৰণিত গলে বহুত বস্তু জানিব পৰাও যায় জাগাটোৰ বিষয়ে জানিব ও পৰা যায়
তু তুমি ভাল পোৱা
হয় মইও ভাল পাম এনে কেনেকুৱা জাগাত গৈ ভাল পোৱা
উম এনেকুৱা পাহাৰীয়া ঠাইত ভাল লাগে বৰফীয়া ঠাইত বৰফ পৰে কাৰণে ভাল লাগে তেনেকুৱা ঠাই ভাল লাগে
মইও পাহাৰীয়া ঠাই ভাল পাওঁ তাৰ পিছত ন নদী থাকে যত পানী চানী ব‌ৈ গৈ থাকে শিল শিল থাকে জোক নাথাকে তেনেকুৱা জাগাত গৈ ভাল লাগে
উম্ কি বুলি যোৱা নে
হয় যাওঁ তুমি যোৱা
উম মই যাওঁ
কিহত আহ ফুৰি কিহত যোৱা বেছি ফুৰা ভ্ৰমণ কৰা ট্ৰেইনত নে প্লেইনত নে কি এ গাড়ীত
উম গাড়ী দি বেছি ভাল লাগে গ‌‌াড়ী দি লাহে লাহে চাব পাৰি ট্ৰেইনেৰে ও বহুত বস্তু চাব পাৰি অলা মাহ বিভিন্ন ধৰণৰ পাহাৰ এনেকুৱা চাব পাৰি কিন্তু মই হেৰিত ভাল পাওঁ গাড়ীৰে গৈ ভাল পাওঁ
হয় অই গাড়ীটো গাড়ীৰে লাহে দিৰে যোৱা হয় ৰাস্তাৰ কাষেৰে ৰাস্তাৰ চাইডে চাইডে যি থাকে ৰাস্তাৰ এইবোৰ চব চাব পাৰি ভালকে চাই
উম উম
ফুৰি কিয় ভালপোৱা
কি ভাল লাগে আমি গছ গছনি বিভিন্ন ধৰণৰ উমাৰ হেৰি ভাল লাগে বৰফীয়া ঠাইত গৈ ভাল লাগে
নিজৰ মনটো অলপ মুকলি মুকলি লাগে।
অ মুকলি মুকলি লাগে ভালেই লাগে ফুৰি ভাল পোৱা কাৰণ হল যে ফুৰিলে আচলতে শৰীৰ স্বাস্থ্য ভাল থাকে বিভিন্ন বেলেগ বেলেগ হাবা পোৱা যায় বতাহ কথা বিলাক ভাল লাগে বিভিন্ন ধৰণৰ বতাহ শৰীৰত লাগিলে ভাল লাগে শৰীৰৰ স্বাস্থ ভাল থাকে সেইটো কাৰণে ভাল লাগে
হয় আৰু মনটোও ভাল লাগে মোৰ মোৰ ভাল লগাৰ কাৰণতটো হৈছে দূৰত কৰ'বাত গ'লে বহুত বস্তু জানিব পাৰো শিকিব পাৰো আৰু চাইও নিজৰ মনতটো ভাল লাগে নিজৰ মনতটো একদম ফূৰ্তি হৈ যায় একদম আৰু বেলেগ মানুহকো লগ পোৱা যায় পিছত মিলা প্ৰীতিৰে মানে ই কৰিব পৰা যায় পিছত তাৰো ধৰা জাগাত ন অডমিত খিনিৰ বিষয়ে মানুহবোৰৰ বিষয়ে জানিব পৰা যায় বহুত জ্ঞান অৰ্জন কৰা লাগে
ফেমিলিৰ লগত যোৱা নাই ইষ্টুডেন্ট লগৰীয়াৰ লগত
মই বেছি ফেমিলিৰ লগত যাওঁ ফেমিলিৰ লগত শুচ শুচ ভাল লাগে লগৰীয়াৰ লগতো যাওঁ
কি কাৰ লগত বেছি ভাল লাগে গৈ
বেছি ভাল লাগেতো লগৰবোৰ একে লগত থাকিলে বেছি ভাল লাগে ফেমিলিৰ লগত গ'লেও বেছি ভাল লাগে হয় ফ্ৰেণ্ডছ থাকিলে চব কথা শ্বেয়াৰ কৰিব পাৰি তে যাব এই আৰু ফেমিলি লগত গ'লে অলপ অলপ কয় যে উম অ ইমান ইয়াত নাযাবি তাত নাযাবি পৰি যাবি এনেকে ঠাক কৰি থাকে
অ
লগৰীয়াৰ লগত গ'লেতো চবেই একে সমনীয়া অ তাত গ'লেও কোনো বাধাই নিদিয়ে আৰু কেতিয়াবা ফে ফেমিলিৰ লগত গ'লে ভাল লাগে এটা চেফটি পোৱা যায় ইহতে চাই চোৱা চিতা কৰে সেইটো কাৰণে এটা বাহাদুৰি তটো পতকে কিবা এটা হৈ গ'লে কোনে ৰিক্স ল'ব এইটো?
অ' এইটোয়ে এ কেইবাৰ গৈছা বাহিৰত ফুৰিবলৈ?
গৈছো কে, তিনি চাৰিবাৰ মান বাহিৰত গৈছো অসমৰ বাহিৰত।
ক'ত ক'ত গৈছা?
গৈছো কলকাতা গৈছো, চেন্নাই গৈছো। ৰত গৈছো, হায়দৰাবাদ গৈছো। ছ'। তুমি?
মই গৈছো, অৰুণাচল গৈছো, তাৰ পিছত উম, উম, কলকাত গৈছিলো।
ইয়া, ক'ৰবাত আগত। ক'ৰবাত প্লেন আছে যাবলৈ?
এতিয়া বৰ্তমান একো প্লেন নাই, জু-জুলাই মাহ আহিলে বন্ধ পোৱা যাব স্কুল, তেতিয়া প্লেন বনাম তেতিয়া যাম ক'ৰবাত।
ক'ত যাবলৈ মন আছে এতিয়া?
এতিয়া এতিয়াও ঠিক কৰা নাই।
উম।
এইবাৰ চিক্কিম যাওঁ নেকি?
মইও যাম ভাবিছোঁ হেৰিত। শিলং।
শিল, শ্বিলং যাবা?
উম। ভালে আছে ঠাইখন।
শ্বিলং এবাৰ গৈছিলো ভাল লাগে বহুত। ভাল লাগে।
উম, যোৱা আকা, যাৱ লগে গৰত, বহীতে
গৰত বহি বহি আমনি লাগে, গৰত থাকে বহি থাকিলে অশান্তি লাগে।
বাহিৰত গ গোৰি চুৰি আহি পিছত অলপ ম মাইণ্ডটো ফ্ৰেছ থাকে, যিকোনো কামো কৰিব মন যায়, এটা কিবা এটা মানে জল্দি-জল্দি চব বস্তুবোৰ কৰিব পৰা যায়, এলাহ নালাগে।
উম, উমহহো, উম। উম, বিভিন্ন ধৰণৰ ঠাই আছে, ভাল ভাল ঠাই আছে যাবলৈ।
হয় তুমি তুমি কি এনে কাৰ লগত পদি বেছি ভাল পোৱা, ফ্ৰে-ফ্ৰেণ্ডচ নে ফেমিলি নে অকলে?
দুয়োজনে ফ্ৰেণ্ডছৰ লগতো ফুৰো ফেমিলিৰ লগত ফুৰো, ভালেই লাগে দুয়োজনৰ লগতে ভাল লাগে বেছি ভাল লাগে মই ফ্ৰেনডছৰ লগত ফুৰিবলৈ।
একে বৰ খৰতেই চব। কথা পাতিব পাৰি। এইটো কাৰণে ভাল লাগ। এ
উম। উম। এ আমাৰ মাজেৰে। চনদীৰ লগতো যাব লাগে, ভালেই লাগে।
হয় ফেমিলিৰ লগত গ'লে এটা চেফ ফিল হয়। সিহঁতে চাই চোৱা-চিতা কৰে, এটা দায়িত্ব লয়।
উম। টিচাৰৰ লগত যোৱা নে?
হয়। কলেজৰ পৰা গ'লে যাওঁ।
গৈছিলা? কেইবাৰ গৈছিলা টিচাৰৰ লগত?
গৈছিলো স্কুলত থাকোতে গৈছিলো, কলেজত থাকোতে গৈছো, গৈছো পাঁচ ছয়বাৰ গৈছো। তুমি?
ময়ো গৈছো এনেকৈ চাৰি পাঁচ বাৰ গৈছো।
টিচাৰৰ লগত গ'লে মানে এ অলপ কাবাকে চাই। উম অলপ বেছি হীন ধ্যানত ৰাখে। বান্ধোন হে বেছি। ক'তো অকলে যাব নিদিয়ে গাড়ীত। এটাত থাকে। সিহঁতে মানে বেছি আমাক মৰমত ৰাখে আৰু দায়িত্বত এটা কিবা এটা হৈ গ'লে। মানে আমাৰ নিজৰে ক্ষতি আৰু। চবৰে ক্ষতি হ'ব। স্কুলৰো এটা বদনাম হ'ব।
আৰু ফুৰিবলৈ গ'লে বিভিন্ন। বিভিন্ন কথা জানিবও পাৰি। ফুৰিবলৈ গ'ল
আৰু প্ৰজেক্ট প্ৰজেক্টৰ কাৰণে হ'লেও ক্ষেত্ৰ অধ্যয়ন কৰিব লাগে জাগাত বেলেগ বেলেগ জাগাৰ লোকক মানে আমাৰ কলেজৰ পৰা প্ৰজেক্টৰ কাৰণেও লৈ যায়। তাত কি কি চোৱা হয় কি কি বিষয়ে লিখিব দিয়ে
কিতাপৰ কথাও বহুত থাকে সেইবিলাক শুনি শুনি যাব লাগে সেইবিলাক তেতিয়াহ'লেও ভাল লাগে।
হয়।
এদিন আহি পুৰি যাবা।
উম, যাম।
সময় মিলাই, হয় যাম। এদিন সময় মিলাই আহিবা।
যাম চাগে, কেইদিনমান পিছতেই যাম। তুমিও আহিবা।
হয়।
আগতে, ফুৰিব লাগে ফুৰি থাকিবা মাজে-মাজে।
হয়
হ'ব, তেনেহ'লে
হয়, হয়।